অ মই বকি যাই আছো মই তোৰ মাত চাত মাৰি তাৰ পৰা সজাইছো মই মই বোলো কিয় একো নক কৈ পেলাই
কিয় বুলো হত
হুৱে
পখ খাই যায়। তোৰ লগতে যে এনেকে কাঠ খাই গৈছে, বেলেগৰ লগতোৰ কাতেই নাখায়।
এ নহয় মানে আমি আমি কথা পাতিলে মানে গমেই নাপাও না সেইটো কাৰণে তে এনেকা। বহুত বেছি মানে গুচি যায় একো গমেই নাপাওঁ মোৰ মোৰ মোৰ দে এন এনেকা লাগিছে মই অলপ আগ অলপতে কৰিছিলো তোক বেছি বেছি সেইয় টাইমো হোৱা নাই হেন কাৰণ লাগি আছে, সেইটো কাৰণে অ সেইটো কাৰণে
কিছুমানৰ কেতিয়া চেস্ হব কেতিয়া শেষ হব এনেকুৱা লাগে।
উম।
এই এ হওঁক সৰু জীৱন।
উপায় নাই আৰু এতিয়া
উপায় নাই মানে কি অ মায়ে কৈছে নেক্স টাই শেষ হলি আৰু ডাইৰেক্ এয়াত দিব আৰ।
এই এতিয়াই দিব লাগে কিয় আৰু নেক্স টাইমৰ লৈকে ভাবি থাকা। কিন্তু কিন্তু কাম নাই না। কাম নাই এতিয়া কি কৰিব?
এ মাজে মাজে উ পাইছে পাইছেও মানে কৰিব নেকি উম। সেনেকা হয়, সেনেকাইে মানে মই ৰ মই মোৰ মতে চবৰ লাগিব সেনেকুৱা টাইপ
অ', এনে সেইত যায় নে নাযায়? কামত যায় নে নাযায়? ন'হলে তোৰ পাপাই আৰু কামত যায় নে নাযায়?
এ যায়, যায় মানে তাৰ যোনটো জালত কৰে তাৰ মানে মাকটো ঢুকাইছে। সি এতিয়া বাহিৰত আছে এতিয়া যাব আৰু। এই চৌবিশ তাৰিখ মানে যাব। ন এতিয়া মানে নাই কেইদিন বন্ধ আছে আহ, অ', দিনটো খাব শুব, খাব শুব।
ন'হলে যাব পাৰিলে হয় মনে, মনে।
উম এ পাইছে কিন্তু কৰিব নিদিব না সেইটো।
মনে, মনে যাবি। যাব দিবি।
তাৰ পিছতকে তাই লিকি যায় কিনে যদি মাৰ
সেনে সেনেকাই, সেনেকাই যায় কিনে মানুহ, যায় কিনে মানুহৰ লগত লাজ সম্মান খেদাব সেনেকুৱাতে বা যোনে কামত লগাইছে তাকো মানে বেয়াকে কৰিব আহিব সেনেকা। বহুত ফাল্টুতো, মোৰ মায়ে বহুত লাচ
গম পাইছো, অ, ' গম পাইছো আমাৰো এনেকুৱাই দে বা ইমানে, ইমানে একেইৰে, চবে এক
কি এইবোৰ মানুহ এনেকে থাকে।
উম।
কি কবি আৰু ন? আৰু মানে মই মায়ে কৈছো মোৰ বিয়া পাতি মোৰ জীৱন ধ্বংস কৰিলো।
উম, হম।
আইচি নাম লৈছো আইছি।
হেততেৰি।
আহিছে ৰ' এই বেলডাল কোনে বজাইচি
উঠাই চাচোন।
নহয় আহইছি ৰ মাত শুনচো।
উম। এতিয়া আৰু ষ্টাৰ্ট হ'ব।
কমকে খায় আহিছে নেকি গম পাম ৰ কথাত। নাই আজি ইমান খায় আ এই গা গাড়ী, গাড়ীটো যে ভাড়া দিছি যে। সেই পইছি পইচা ডেইেলি পইচা পাইন ডেইেলি পইচা খালি মদত কৰে ন'
উম, অলপো নিদিয়ে।
নাই মা অ', মায়ে খোজ দিও নিদিওঁ।
উম। কেনেকে চলি আছ তহঁতে ইমান দিগদাৰ। এইেই
এ আমি এতিয়া মই যে এই এইবোৰ লওঁ ক বস্তুবোৰ চব মই নিজৰ পইচা দি হ'লো বা মোৰ মায়ে এই কোবা কমিটি চমিটি খেলে সেইবোৰে পায় সেইবোৰ সেকে মোৰ মায়ে জান' ম মাৰ পেটত এই পেটৰ বিষয়ে যে কৈছিলো কৈছিলো যে তোক মাহে হৈছিল বুলি। এটা চাই বিষ, বিষ ইমান কয়। হ'লেও দক্ষতা নিদিয়ে পইচাৰ পুছা, পুছাই নিবি সেই কৰাব লাগে। আল আলট্ৰা টান নহয় অ আল্ট্ৰাচাউণ্ড কৰাব দিছিল আল্ট্ৰাচাউড কৰাব দিছিল মানে এক যে এক্স ৰে ত এক্সৰে কৰি নে কি এখন যে কৰি
নহয় নহয় সেইটো অ
উলটা পইচা লাগে ন তিনি চাৰি হাজাৰ
অ অ লাগে বহুত লাগে
ক'ৰ দিম মোৰ নাই নহয় আনগে ব
উম উ
অ হমিম হয়
অ
উম আহ অ কি আহচ
কিবা পইছাৰ গ
এই নহয় কালি মোৰ ৰাতিপুৱা যাব লাগে ন তাতে পইচা দিছো হ
উম
শ উম তেঙা তেঙা বিছ পিন খাই আছো মিঠা মিঠা খাইছিলয় ম প্লাম বুধ হব
উম ভাল লাগে মোৰো ভাল লাগে ষ্টি লাগে অ এই প্লাম আৰু এইটো কি আছে পিচ দে
পিঠা খাই পোৱা নাই ৰে
মই খাইছো ইমান বাৰো খাই বা দুইবাৰ মানে খাইছো ৰ
উম
সেনেকুৱাই বালাহ হেৰি আপেলৰ দৰে লাগে মিঠা মিঠা কিন্তু ইমানো মিঠা নাথাকে আৰু
উম
ঘেন্তা ভালে লাগে আৰু সেই খাই ভাল লাগে
অ ইটো মোৰ লাগে
অ মজা লাগে খাই মই বহুত ভাল পাওঁ
উম এই মোৰ মোৰ এইটো বেয়া মচ না
এ অকমান ঘূৰাই ঘূৰাই হাতত ঘূৰাই ঘূৰাই কিনে পৰিল তেয়া মিঠা হৈ যায়
এ কিবা গ মানে সেই হৈ গৈছে ঢিলাই হৈ গৈছে পুৰা ম এই পুৰা ঢিলাই হৈ গৈছে বস্তুটো পোকে লগা নাই অ থৈ দিবা থৈ দিবা থৈ দিলি হল উ মোৰ টেনচন নাই ত কি কৰিছা
মই এতিয়াই প্ৰেক্টিকেল দিছি না সেইম বহুত হপাহ সেইখন লিখি আছো ৰ ইমান দিছে বাপে ৰে বাপ
অ এইবোৰ লিখিব লাগে ন
উম অ তই আহ পিয়হ যাই পে ক'ত চ'ত মাৰি লৈছেহি কিবা কৰে সি নাজানো পোৱা গয় ন কি ফুত ফুত কিবা কৰে অ আপিয়ে হয় ন কি এবাৰ
এয়াই
তাগে
একো নহয় দে হে উম উ
দে দে গান গা
গাব নোৱাৰিছোন
অ গান গাব নোৱাৰি নেকি
নাজানো মোক সেয় কৈছে এই যে আমাৰ তো ত যে যাঅ ব আছে পৰবাগানে তাই কছে
অ আত্ছা
উম
কিন্ত গম নাপাও দেচোন মই
ন পনাব কৈছেহে
উম চব মই ভাবিছিলো খাব পাৰি বুলি অসমীয়া
উম ক ব দিনালৈকে লগাব সেনেকে কিবা কথা পাতি থাকো বাকী কিবা সেইত যাম দে আমি এ ব বন্ধ দি দিব তেতিয়া সেইত কিবা পাৰ্কে চাৰ্কে যাম দে
দিনত কৈছিলি নাযাওতিয়া এতিয়া কৈ আছে যাম
নহয় এই আজি মানে মেছেজ আমি যে আগ যে কৰিছিলো যে
কি কি অ অ অ অ মেংগ আম আ আম
অ আম বুলি কয় অ মই পাহাৰি গৈছিলো এইটো নাম ত আমাক মেছেজ দিছে মেছেজ দি কিনে কৈছে যে অ জুনৰ পোন্ধৰ তাৰিখৰ পৰা মানে সেই প ক্লাছ ষ্টাৰ্ট হব বুলি কৈছে ত এতিয়া নহয় চাগে অ চ নিশ্চয় সাৰি আও অ
কি জোন ক জোন হে এহে
মই পাহৰি যাওঁ ত সেনকা সেনকে কৈছে সি ত ত ত ত মে তাৰে আগত যাব পাৰি তেতিয়াহ'লে
অ পাৰি ঐ তহঁতৰ ইংৰাজী কি তাপ চিতাপ আমাৰ লগত একেই ন
অ একে
অ অ অ মই বেলেগ বুলি ভাবিছিলোঁ
নহয় একে
অ ঠিকে আছে দে
বাকী এইবাৰ যে এই আমি যে মানে ইয়াৰে পিছত সেই আছে না ডিগ্ৰী পঢ়বা লাগে না তত ততে এইবা ইমান নেক্সট বছৰৰ পৰে বোলে
আহ কি ফ্ৰি
ফ্ৰীতে ল'ব বোলে এডমিশ্যনৰ মানে সেই পইচাও নালাগে
ক কত কত
চবতে গভৰ্মেণ্টতত খালি
ফ্ৰীয়েটো হয় ৰাচন কাৰ্ড থাকিলে
ৰাচন কাৰ্ড নাথাকিলেও ফ্ৰী হ'ব
কোনে কিয় চাকৰিয়ালকেতাৰো ফ্ৰী নেকি
অ
কোনে কলে
আহিছে চোন সেইত দিছে
কত কত আহে মই যে নাপাওঁ
কিয় নাপাওঁ মইতো সেইতে পাইছো এই আই যে অ ভালে আইত পাইছো মই বহুত আগতে তাইছে
তইয়ও আহি যাবি দে গভমেন্টত
অ তাকেইেতবো সেও লাগ বনাই ত সেই কি বুলি কয় ত পাৰ্চেণ্টেজ মেইন কথা ভালকে পঢ়বা লাগব ৰ কিন্তু হ'লেও মানে ভালকে প্ৰহিবা নোৱাৰম দেজিয়ে নহক এই নাইনটি কেনকে এই বে
এ সেইটো নাহিলিও তাৰ আহ আঠ আঠৰ ঘৰত অহাকেই বৰ
আঁঠৰ ঘৰ অহকে টো পঢ়িমেই। কিন্তু তেতিয়াও তেতিয়াও চোন পোৱা বহুত তান মেইন কথা হৈছে এইটোহে
ন তহঁতৰ কপি চেকিংত ব্য-বহুত ভুল হ'ল
উম মেইন কথা সেইটোয়ে এইবাৰ, এইবাৰটো কিমান ভুল হৈছে বা
তে, তে উম এইট্টি আপ পোৱা ল'ৰা কেইটাই এতিয়া ছিক্সটি কিমান পাইছে ভাব
উম, উম এই তোৰ সেয় তোৰ সেই এই, এই মেগাজিন দি বেছি নহয় তাতে মই চাইছিলো মানে চাই আছ তেতিয়া কিবা এইটি এইট পাইছিল নেকি এইটি-এইটি
এটটি এইট, এইটি এইট
হা ভাবচোন তাৰ-তাৰে পাৰে কিমান কম হয় কেনেকে এই পেপাৰৰ হেই
মুখখন দেখিছিলি না ভালকে চাবিচোন আৰু একবাৰ কেনে গল, গল মই আগতে সেইটো, সেইটো সৰুৰ ফট বহুত সৰুৰ হয়, হেই মই নিজে ইমান হাহি হাঁহি, হাঁহি ফটো মাৰি দিছ চা নিজকে
আৰু এই সিদিখন কিবা ষ্টেতাচ দিছিল ৰ, একদম সৰুৰ গোটেই কেটা সিহঁত গোট গোটেইকেইটা আছিল মানে সেয়া, সেয়া ল-লগৰ গোটেইকেইটা কি পেটলা আছিল।
অ না চবতকে ডাঙৰ চবতকে ডাঙৰ সি আছিল না মইয়ো হাঁহিছো জাননে, মইতো আৰু এই যে এন ডি যে নাম যায়
উম হুম
শি কিয় মৰম লগা আছিল চাবিচোন। সবতকৈ চাপপৰ আছিল সবতকৈ মৰম এন এন এন
এন অ' এন এন অ'।
চবতকে মৰম লগাছে
অ অ দেখিছো
উ কি যে হ'ব মই দেখি ইমান হাঁহি উ
হেদ সৰুৰ পৰাৰে আৰুকেবা ফটো চটো পালে ছাবি সময় দিয়ে এয়া মাজে মাজে এই দি যে নাম যায় যে সি দি থাকে।
দি অ দি
অ হি দি থাকে
বু চা পেন্সিল মান দিছোন
আহ
বেয়া খাবৰ লাগছে
উম
বেয়া ভাগৰ লাগছে বোলো